হেল্ল'।
কি কৰিছা?
এয়া মই বজাৰৰ পৰা আহিছো, অলপ আগত। বহিছো আৰু, উম।
অঁ', -অ', চাহ- তাহ খালা?
হেল্ল'।
চাহ-তাহ খালা?
হেল্ল'।
হেল্ল', -হেল্ল', শুনিছা?
অ' শুনিছোঁ।
চাহ তাহ খালানে নাই?
চাহ নাই খোৱা তাতেই তোমাৰ হেৰি ম'ম' খাই আহিলোঁ আকৌ।
ম'ম' খালা?
উম।
মই খিচিৰি খাই লৈছোঁ অলপ আগত।
হয় নেকি, খিচিৰি ইমান আবতৰিয়া ক'ত খালা?
এ, নহয় মা মানে মন্দিৰ গৈছিলে
অ'।
এই মায়ে খিচিৰি লৈ আহিছিলে, খিচিৰি খালোঁ।
অ' এত তেনে কুৱা মানে মন্দিৰ, নামঘৰৰ প্ৰসাদ বা খিচিৰিখিনি খাই ভাল লাগে হয়নে?
অ' ভালে, এতিয়া কালি মই এখন থানত গৈছিলোঁ।
অ'।
ম-মোৰ আমাৰ ঘৰৰ মানুহৰ লগতে গৈছিলোঁ বাৰু, মই গৈছিলোঁ মোৰ লগৰ জন গৈছিলে, মা, দাদা, বৌ এনে গৈছিলে, বহুত মানুহ গৈছিলে। তাৰপা মানে কাৰোবাক শৰাই দিছিলে, আমাক মাতিছিলে, তাত গ'লো গৈ কিনে তোমাৰ কি ধুনীয়া পৰিচয় একদম। কি ধুনীয়া জেগা, তোমাৰ বহিব পৰা জেগা আ ছে ডাঙৰ ডাঙৰ গছ আছে, ওচৰতে আম গছজোপা আছে, আম খালোঁ।
হুম।
বহুত ধুনীয়া জেগা একদম।
কোনখন থানলৈ গৈছিলা?
থানখনৰ নামটো কিবা এটা আছিলে পাহৰি গলোঁ কিন্তু থানখন বৰ ধুনীয়া বুজিছা।
তোমাৰ তাতেনে?
উম, আমাৰ ইয়াতে বাৰু, বহুত চাফা মানে লেতেৰা নহয়।
উম, তেনেকুৱা পবিত্ৰ জেগাবিলাক চাফাই থাকে বেছিকে।
এ, নাই কিছুানে বহুত লেতেৰা কৰি ৰাখে ৰে।
উম, হয় বাৰু।
কিছুমানে বহুত লেতেৰা কৰি ৰাখে, সেই লেতেৰা কৰি ৰাখিলে বৰ বেয়া লাগে।
উম, আৰু তেনেকুৱা জেগা, সেইটোৱে তেনেকুৱা জেগাবোৰলে গ'লে তোমাৰ চা ফা হৈ থাকিলে আৰু মনটো এনেই ভাল লাগে হয়নে, একদম মনটো মুকলি লাগে।
সেইটো হয় বাৰু। তাত গৈ কিনে মানে বহুত মুকলি লাগিছে জান, একদম শান্তি লাগিছে, এনেকুৱা লাগিছে যে মই কিবা এটা বেলেগ জেগাতে আহিলোঁ নেকি, বহুত ধুনীয়া জেগা লাগিছে মোৰ বুজিছা।
অ'।
তাতে আমাৰ কালচাৰটো দেখিলোঁ তোমাৰ, তাতে নাম গালে তোমাৰ বৰৰতাল লৈ কিনে। ককা দুজন মানে ডাঙৰ ডাঙৰ।
গম পোৱা নাই?
আমি প্ৰসাদ খালোঁ, আকৌ খীৰ দিলে আমাক খাবলে, তাৰপা খিচিৰি খালোঁ।
অ'।
ভালে, তাপা অলপমান বহি কিনে গুচি আহিলোঁ আৰু।
হেল্ল'
হেল্ল'
আমাৰ তোমাৰ বুজি আ' এইপিনে এটা মন্দিৰ আছে মন্দিৰটোৰ নাম ন শংকৰ বুলি কয়!
অ'
এই নাগ শংকৰ মন্দিৰটোত তোমাৰ ধেৰ কাছ আছে জানা?
বৰকাছ!
উম ডাঙৰ ডাঙৰ ঢেৰ কাছ আছে!
অ'
মই তোমাৰ সেই মন্দিৰটোত মানে আগতে বহুত ভাল পাওঁ! মই এ' মোৰ জন্মদিন হলে মানে মই তাতেই পাতিব দিওঁ! তাতে কাছ খিনি চাই ভাল লাগে ন?
তুমি দেখিছা অৰিজিনেল কে!
কাছ?
উম! ডাঙৰ কাছতো!
উম! দেখিছোঁ? তুমি দেখা নাই?
মই নাই দেখা!
বহুত ডাঙৰ ডাঙৰ কাছ একদম! কিমান ডাঙৰ বহুতে ডাঙৰ ক'ব গ'লে বুজিছা?
উম' মই মানে ভিডিঅ' বিলাকত দেখিছো তেনেকে কিছুমানে কাছ বিলাক মানে আমাৰ বৰনামঘৰতো মই এনেকে কাছ আছে বুলি জানো! খালি মই দেখা নাই আজিলৈকে?
অ' মই একদম কাছৰ ওচৰৰ পৰা দেখিছো আমি তাতে গৈ কিনে বিস্কুট খোৱাও আমাৰ বিস্কুট খাব দিয়ে মানে ধৰা।
অ' নেকামোৰে।
না না দূৰৰ পৰা ওচৰতো যাব নিদিয়ে ওচৰত গ'লে তোমাৰ কামুৰি দিব ন হাতত।
সিহঁতে কি খায়নো এনেই?
সিহঁতে যিতি খায় পানীৰ তলত ধৰা ঘাঁহ - চা বোৰ পায় ন সেই ঘাঁহ বোৰ খাই। আকৌ মানুহে ইয়াতে খিচিৰি দিয়ে খাবলৈ বুট-কল দিয়ে আকৌ কিছুমানে বিস্কুটো দলিয়াই দলিয়াই দিয়ে সেইবোৰো খায়।
অ'
সেনেকে মানে ঢেৰ কাছ তোমাৰ হিচাপ নাই এটা পুখুৰী আছে ডাঙৰ। এই পুখুৰীত গোটেই কাছয়ে কাছ। নামঘৰটোত গৈ কিনে মানে নামঘৰ নহয় মন্দিৰ হয় মন্দিৰত গৈ পনে বহুত ভাল লাগে।
অ' তাকেই তেনেকুৱা জেগালৈ গ'লে মানে তোমাৰ একদম মনতটো ভাল লাগি যায় ন।
উম, আৰু বস্তু এটা চাইছা মন্দিৰ বিলাকত ন তোমাৰ ছাগলী থাকে। থাকে অ' হাঁহ থাকে।
অ'
ৰাজহাঁহ থাকে গম পোৱা নাই।
অ' দেখিছো মই।
ভাল লাগে ন ৰাজ হাঁহ টো একদম নামঘৰত গ'লে মানে ৰাজ হাঁহ ৰাজহাঁহ হৈ যায় ন ভাল লাগে কিবা এটা।
আৰু মোৰ যে খালী ভয় লাগে ৰাজহাঁহ লৈ এবাৰ মানে মোক সৰুতে খেদা মাৰিছিলে।
অ' খেদিছিলে মোকো খেদে দেই আগতে। আমাৰ ইয়াতে তোমাৰ মন্দিৰ এটা আছে মন্দিৰত গ'লে আগতে বহুত ভয় লাগে ধেৰ ৰাজ হাঁহ খেদি খেদি আহে।
উম,
সেইটো কাৰণে মানে ধৰ ভয় লাগে তোমাৰ এতিয়া ভয় নালাগা হ'লে আৰু ক'ব গ'লে।
সেই এতিয়া ভয় নালাগে বাৰু এই তোমাৰ আকৌ কিছুমানৰ এই মাজতে ৰিচেণ্ট কোন কামাখ্যা নে ক'ত তুমি ভিডিঅ' এটা ভাইৰেল হৈছিলে নহয় দেখিছিলা নাই চাকি - গছৰ ওপৰত যে ছাগলী এটা ৰখি আছিলে একো হোৱা নাছিলে।
জানো মই সেইটো চোৱা নাই দেই মই কামাখ্যাৰ একো ভিডিঅ' পোৱা নাই এতিয়ালৈকে।
মানে কিবা অলৌকিক শক্তিৰ নিচিনা মানে ছাগলীজনী মানে চাকি খনৰ ওপৰত আছে কিন্তু তাৰ মানে গাৰ নোমবোৰ জ্বলা নাই মানে নৰ্মেল ছাগলীতো তেনেকে জ্বলি গ'ল হৈ ন।
উম, উম,
ত মানে সেইটোৱে আৰু চ'বে কৈছে যে কামাখ্যা আমাৰ কিবা মানে এনেকুৱা চাগে কিবা এটা ওপৰত আশীৰ্বাদ আছে বুলি। মই যোৱা নাই দেই মই যাবলৈ নাপালোঁ তোমাৰ সেই দুখ লাগিলে আকৌ।
ময়ো যাবলৈ নাপালো ক'ব গ'লে।
উম, নেক্সট ইয়েৰ যাম আৰু এইবাৰতো যাব নাপালোৱেই।
মই সেইটোৱে ভাবিছো মই যাব নাপালে মানে মই নাযাওঁ বুলি জানো তাতে ওপৰলে উঠিব লাগে ন মই ইমান খোজ কাঢ়িব নোৱাৰো মানে।
অ' সেইটো কথা খালি সেইবোৰ খোজ কাঢ়িব পাৰিলে ভাল মানে এনেকে।
খোজ কাঢ়িব পাৰিলে ভাল কিন্তু মানে বহুত কষ্ট বহুত মানে যোৱাত মই গুচি যাম কিন্তু আহোতে আৰু মোক কোনোবাই দাঙি আনিব লাগিব নহ'লে মই নাহো।
উম, তাকে লেবেজান হৈ যাব আৰু তোমাৰ এনেই নৰ্মেল যিমান যাবলে ভাল মানে এতিয়া মানে বহুত মানুহ হৈ গৈছে। ন তেতিয়াতো মানে ঠেলা - হেচাত মানে আৰু কষ্ট হৈছো যাবলৈ চাগে।
কষ্ট হয় আৰু তাতে গৰম ন বহুত ৰ'দ। পকা ৰাস্তাটো একদম গৰম হৈ আছে আৰু বহুতে খালী ভৰিত গৈছে।
অ' ৰে আৰু কিছুমান জনা নাই মই এতিয়া দেখিছো কিছুমানে ভগৱানৰ নামত মানে এনেকে বহুত ভক্তি মানে ছাগলী এইবোৰ হাঁহ কুকুৰা এনেকে বলিও দিছে জান এইবোৰ আজিকালি আৰু নিয়ম মই ভাবো আৰু সেইবোৰ উঠাব লাগে আজিকালি টো একো বলি দি একো লাভ নাই ন
উম উম পিছে তুমি কামাখ্যা গৈছা নাই
কামাখ্যাত এনেকে যোৱা নাই মই
যোৱা নাই তাতে জানা কামাখ্যা গ'লে ন তোমাৰ তাতে মন্দিৰটোৰ চাইডে চাইডে তোমাৰ সেন্দুৰ থাকে তুমি হে সেন্দুৰ অকমান লৈ আহিবা সেই সেন্দুৰ ঘৰত থব লাগে মই শুনা মতে
অঁ মই যোৱা নাই বাৰু
তাতে এটা হনুমান বাবা নে কিবা এটা আছিলে হা নে গণেশ বাবা আছিলে তোমাৰ পইচা ন সেই পইচাটো তাত যদি গাত লগাই কিনে যদি তুমি এৰি দিয়া সেই যদি লা লাগি থাকে তোমাৰ কিবা উৱিছ সুধিলে কিবা সুধিলে তুমি এইটো পুৰা হ'ব যদি এইটো পৰি যায় সেইটো কমপ্লিট নহয় তোমাৰ
অন্ধবিশ্বাস আৰু এইটো মানুহে মানে অন্ধবিশ্বাস বুলি নহয় লোকবিশ্বাস বুলি ক'ব পাৰি আৰু হেৰি মানুহে বিশ্বাস কৰে আৰু
মানুহে বিশ্বাস কৰে আৰু কব গ'লে কিন্তু হয় নহয় কোনে জানে আৰু
সেইটোৱে আৰু লোকবিশ্বাস আৰু অন্ধবিশ্বাস নহয়। অ তোমাৰ ৱেইছটো ফুলফিল হ'ল নাই
কিন্তু মই ৱেচটো কি কৰিছিলো মই পাহৰি গলো নহয় মই কি সুছিলো মই এইটোয়ে পাহৰি গলো কোনে মনত ৰাখে মই সৰুতে গৈছিলো
অ আমাৰ অসমীয়া হিন্দু ধৰ্ম খিনি সেইটোৱে মন্দিৰ গ'লে তোমাৰ কিবা নহয় কিবা এটা মানে মই ভাবো যে এনে‌ই নাযায় এনে কিছুমান বহুত কম সংখ্যক মানুহে যায় বৰ্তমান দিনত মানে যিমান যান্ত্ৰিকতা ন আমাৰ এতিয়া ত' মানে বেছি ভাগ মানুহে কিবা প্ৰব্লেম হলেই যায় চাবাচোন তোমালোকে এনেইটো মানে যাবলৈ কাৰো সময় নাথাকে বহুত প্ৰব্লেম হৈছে কিবা হৈছে
উম এতিয়া ধৰা কিবা এটা মানুহজনৰ ধৰা বেমাৰ হ'ল ওচৰ মানুহ ঘৰত গৈছে যে ধৰা এই মানুহজনৰ বেমাৰটো ভাল কৰি দিয়ক মই শৰাই এখন দিম তাৰ পিছত মানুহজনৰ বেমাৰতটো ভাল হৈ গৈছে যোৱাৰ পিছত ধৰা শৰাই এখন দি দিয়ে সেনেকে যায় কিন্তু মানুহ এনেই নাযায় কোনো বা জন্মদিনত যায় কিছুমান
উম আজিকালি বহুত কম মানুহে আছে যোনে মানে তোমাৰ নামঘৰ মন্দিৰ সেইবোৰ জেগাত মানে এনেই যায় নিস্বাৰ্থ মনৰেহে যায় মানে
ধন কিনিব মন্দিৰ যাব
উম
আজিকালি বস্তু এটা চাইছা তুমি জন্মদিনও আজিকালি মন্দিৰত নাপাতা হল আজিকালি ৰেষ্টুৰেণ্টত খোৱাইগে
অ তোমাৰ ফ্ৰেন্স খিনি লগত ধুনীয়াকে তোমাৰ আগতে যেনেকে মানে ঘৰতে তোমাৰ কেক্ বনাই মানে গোটেই ঘ ঘৰৰ পৰিয়ালসমূহ আহে ৰাতিপুৱা শুই উঠি নামঘৰলে যোৱা সেইবোৰ মানে মানৱতা বিলাক নাই এতিয়া আৰু
উম এইটোৱে মোৰ আগতে ন যিমানে বাৰ্থডে পাতিছে বা উ জন্মদিন পাতিছে মই তোমাৰ নামঘৰতে পাতিছো নহ'লে মন্দিৰতে পাতিছো মোৰ ঘৰত আজিলৈকে পাতিয়ে পোৱা নাই মই মানে ধৰা মন্দিৰ আৰু নামঘৰ ঘৰ মই বহুত ভাল পাওঁ আৰু জানা এই তোমাৰ ৰাস ভাওনা এইবোৰত মই থাকোৱে আকৌ এই যে ভাদ মাহত যে প্ৰসাদ দিয়ে শুনিছা চাগে ন কীৰ্তন পাতে সেই ভাগৱ তোমাৰ গোটেই ভাদ মাহটো মই নামঘৰত গৈছিলো দেই সৰুতে বহুত ভাল লাগিছিলে
উম
তাতে গৈ কিনে প্ৰসাদ খাও না হৰি নাম শুনোগে
অ মইও যোৱা হয় দেই আমাৰ আকৌ মেইন কথা নামঘৰ দুটা যে
উম
ত মানে আমাৰ জ্ঞাতি তোমাৰ গাঁও নামঘৰত লোৱা আছে তাৰপৰা কিন্তু আমাৰ ওচৰত হয় বৰনামঘৰলে সেইকাৰণে দুইটা নামঘৰতে যাব লগা হয় মইতো সৰুৰ পৰা বেছিভাগত মানে বৰনামঘৰে গৈছো বাৰু গাওৰ নামঘৰত ইমান গৈ নাপালোৱেই কেতিয়াবাহে যাওঁ আৰু জানা নাই নামঘৰত গৈ আগতে খেলে বে ল'ৰা ছোৱালী খিনিয়ে গোটেই খুটা ধৰা ধৰি কিবা লুকা ভাকুত ধেই যিতি ইমান খেলিছিলো আজিকালি ল'ৰা ছোৱালীয়ে নেখেলেই একদম পুৰা ষ্টেণ্ডাৰ্ড কে অ মোবাইল চোবাইল লৈ বহি থাকে একেবাৰে
সেইটোৱে মইও আগতে নামঘৰত যাওঁ, মন্দিৰত যাওঁ একদম তাতে দৌৰা দৌৰি, ইটো খূটা চো, সিটো খূটা চো এনেকে একদম খেলা খেলি কৈছো নহয় গোটেই লগৰখিনিৰ লগত। অ যোনে খূটাটো চুব নোৱাৰে আকৌ সি দৌৰাব আমাক।
উম।
হয় নাই? কিমান খেলিলো এইটো আগতে। অ আজিকালি সেইবোৰ পোৱালিৱে নেখেলাই হ'ল। ওম সিহঁতক ক'লেও সিহঁতে এ নেখেলো মোৰ মোবাইল চাম।
অ আৰু মাক বাপেক এইবিলাকেও মোবাইলে দি বহাই থৈ দিয়ে।
সেইটোৱে এতিয়া মন্দিৰত যদি সিহঁতে দৌৰিও ফুৰে ন, এই ল'ৰা দৌৰি নুফুৰিবি মোবাইল চা এইটোহে কব। সেনেকে বহি থাক, অতপালি নকৰিবি।
আগৰ দিনত দিনেবোৰ ভাল আ সেইটোৱে আগৰ দিনবোৰে ভাল আছিলে জানা এতিয়া ডাঙৰ হৈ আহিছো ক্ৰমান্বয়ে একদম মানে কিবা দিন কালবোৰ এইবোৰ অকেজনবিলাক ভাল নলগা হৈছে আৰু।
হয় বাৰু নাই মোৰ কিন্তু তোমাৰ মোৰ গাঁৱৰ লগৰখিনি ভাল আছে, মোৰ যি অকেজনক নহওক একদম ভালকে যায় ৰাস, ভাওনা বা দেৱালী, ফাকুৱা দুৰ্গা পূজা এইবোৰ বহুত ভাল যায়, দুৰ্গা পূজাও আহি আছে আকৌ।
তাকে এতিয়া আকৌ দুৰ্গা পূজাৰ ওচৰত হেৰি ভাওনাও হয় নহয় তোমাৰ?
অ ভাওনা হৈ আছে তোমাৰ এ আমাৰ পৰহিলৈ ভাওনা আছে, নাম গোৱা হব নাম গোৱাৰ পিছত ভাওন
তুমি পাৰ্ট লৈছা নেকি?
নাই নাই মই চামহে, মই এইবাৰ নাই লোৱা, মই আহা বাৰ যোৱাবাৰ লৈছিলো মই।
কি লৈছিলা?
যোৱাবাৰ মই দেৱতা লৈছিলোঁ। উম, দেৱতাৰ ফালে আছিলো মই।
কোন? ঠিক আছে, তুমি আকৌ যেতিয়া মানে হেৰি ভাওনা হ'ব ন, ত মোক কবা হা মোৰ মানে বহুত ইচ্ছা এইবোৰ কৰিবলৈ, খালি আমাৰ এইফালে ইমান নহয় আৰু।
অ তোমালোকৰ পিনে নহয় ন, হ'ব আমাৰ পিনে চাব আহিব পাৰা ভাল আছে বা ওলাও বুলি ক'লেও ওলাব পাৰা।
কেতিয়াকে আছে তোমালোকৰ আকৌ?
আমাৰ একে আহা বছৰ হ'ব চাগে দেই।
নহয় নহয় এতিয়া ৰিচেন্ট কেতিয়া আছে বুলি কৈছিলা? পৰহিলৈ ন, ঠিক আছে মই ঘৰত আকৌ কওঁগে দেই যদি দিয়ে তোমালৈ ফোন পাৰিম এতিয়া।
সুধি চোৱা তুমি মোক জনাবা যদি আহিব দিয়ে, মোৰ লগত একেলগে চাব পাৰিবা।
অ সেইটোয়ে, মোৰ এইবোৰ মানে চোৱা চহ আছে ন, তই মই ঘৰত কৈ চাওগে যদি দিয়ে ম তোমালোকৰ ঘৰলে যামগে তেতিয়া চাবলে।
ব আহি যাবা মোৰ লগ নাই মে মেনকেছ।
উম ঠিক আছে ৰবা মই সুধি চাওঁগে তেনেহলে?
অ'কে হ'ব দিয়া।
উম, বাই বাই।
বাই বাই।